হেল্লৌ' অ' অ' কি খবৰ ভাল?
অ' তোমাৰ
অ' মোৰো ভালেই কৰ'বাত ফুৰিব গৈছা নেকি তোমালোক কে ষ্টেটাছ দেখিছিলো, অ' শুনিছানে? কৰবাত ফৰিব গৈছিলা নিক
অ' আছো, উম। এক
অ' হয় নেকি, অ' কেতিয়া গ'লা?
অ'। সেই দিলো
অ' তাকে ফটোবোৰ ভাল লাগিছে দেখি। উম ভাল লাগিলে ন গৈ।
নিয়া হৈছে, অ'
অ' অ'। তাকে ভাল লাগে তেনেকুৱা জেগা বিলাক
পিংক চি উম, আৰু জয়
অ' পিংক চিটি বুলি কয় ন জয়পুৰখনক।
কয় উম উম তা গোলাপী ৰঙেৰে ৰঙা হয়, সেইকাৰণে
অ' অ' মই এনেই পঢ়িবলৈ পাইছো বাৰু কিন্তু উম, সেইফালে মানে যোৱা নাই যাবলৈ মন আছে বাৰু এনেই দিল্লী গৈছো আগতে।
অ' তাত অ, তাত মানে এই মহাৰজা চাৱাই চাবাই জয় চিং মানে সেই তেওঁ মানে হেৰি কৰিছিলে যে প্ৰতিষ্ঠা কৰিছিলে এ তেতিয়া মানে এলবাৰ্ট এডৱাৰ্টৰ মানে চহৰখন গোলোপী ৰঙৰে হৈ গৈছিল। চহৰ
অ, সেইকাৰণে পিংক চিটি বুলি কয় ন?
উম, সেইকাৰণেহে কয়।
অ, ধুনীয়া লাগিছে আকৌ ফটোবিলাক। ইমান ভাল লাগে এনেক কুৱা সেই ঠাই বিলাক চাবলে গলে ফুৰিবলৈ গলে উম, তাকে পাৰিলে যাব লাগিব এনেই দেলহি অ, দেলহি গৈছো আগ্ৰা তাজমহল এইবিলাক চাইছোঁ আৰু। এই বহুত দিন বছ -বছৰৰ আগতে গৈছিলোঁ এবাৰ দেলহিলৈ।
অ', অ', মোৰ আকৌ দেলহিহে যোৱা হোৱা নাই।
অ, দেলহিও ভাল লাগে মানে হেৰি তাজমহল বিশেষকে আৰু তাজমহলটো বিখ্যাত ন'?
হয়-হয়।
অ, তাৰপিছতে হেৰিত আগ্ৰাত আৰু তাজ অ, তাজমহল আগ্ৰাত চালোগৈ তাৰপিছতে হেৰি গৈছিলোঁ মথুৰা গৈছিলোঁ। তাত ইস্কন মন্দিৰ চালোঁ তাৰ পিছতে কৃষ্ণ জন্ম হোৱা মানে হেৰি ঠাইখিনি যে এই হেৰিটো মই মন্দিৰটোৰ নাম পাহৰিলো অ, বৃন্দাবন নহয় হেৰিত মথুৰাতহে হেৰি এ মথুৰা গৈছিলোঁ বৃন্দাবন যোৱা নাই মথুৰাতহে কৃষ্ণ জন্ম হৈছিলে। কৃষ্ণ জন্ম মানে হেৰি কংসৰ এই যে মথুৰাৰ-মথুৰাৰ ৰজা আছিলে কওঁখ কংসৰ কাৰাগাৰত মানে হেৰি কৃষ্ণ জন্ম হৈছিলে দৈৱকী আৰু বসুদেৱক যে জেলত ভৰাই থৈছিলে কাৰাগাৰত সেইটো কাহিনীটো পঢ়িছা ছাগে?
অ', অ', অ', মনত পৰিছে অ, পঢ়িছো।
অ, তাত অ, সেই বৃন্দাবন যোৱা নহ'ল সেই মথুৰা যাওঁতে মানে তাত সেই ঠাইখিনি মানে আমাৰ যোৱা দিন হল হলেও মই সেইখিনি মানে খুব ভাল লাগিছিলে জেগাখিনি। য'ত মানে কৃষ্ণৰ জন্ম হৈছিলে সেই কাৰাগাৰ খন আছে আৰু।
ধুনীয়া।
সেয়া অ, অ, সেয়া চালো তাৰপিছতে ইচকন মন্দিৰো মানে খুব ভাল লাগিলে। মানুহ বিলাক মানে ইমান বিদে-বিদেশী মানুহো মানে বহুত তাতে ইচকন মন্দিৰত।
অ, তেওঁলোকে মানে আমাৰ সংস্কৃতিটো ভাল পাইছে মানে।
অ', অ', ভাল পাইছে তেওঁলোকে একদম মানে এনেকুৱা মানে হেৰি মানে ইমানেই ভক্ত মানে একদম ক'ব নোৱাৰা হৈ থাকে মানে উ মানে স্কন উম একদম নাচি বাগি থাকে মানে খুব ভাল লাগে মানুহবোৰ দে, খিলে চবেই মানে একদম ভক্তিত মানে একদম আত্মহাৰা হৈ থাকে আৰু,
অ তাতে মানে বি বিদেশী, বিদেশী মানুহ বিলাককো সেসেই তেনেকে দেখি পেলাই ভাল লাগে ন।
অ তেনেকে তেহঁতে আমাৰ মানে ভাৰতীয় সাজ পোছাক পিন্ধে। বৰ ধুনীয়া লাগে তাৰপিছত আমি, আকৌ দেলহিত হেৰিও চালো কুটুব মিনাৰ। তাৰপিছতে এই লটাছ টেম্পুলটো মোৰ খুব ভাল লাগিলে ল'টাচ টেম্পুলটো মানে একদম, মানে হেৰি সেইটো মানে বাহায়ে বাহায়ে ঢ, ধৰ্মৰ হেৰি বাহাই ধৰ্মৰ মানে, অ হেৰি হয় মানে মন্দিৰ হয় তাত মানে একদম, ঠাণ্ডা আৰু মানে একো চাকি তাকি নজ্বলাই মানে চবেই চুপচাপ মানে মৌন হৈ বহি থাকে। একদম শান্ত পৰিৱেশ। পৰিৱেশ হয় ভিতৰত মানে তাৰমানে তেনেকে মানে তেওঁলোকে মানে ভগানাক মানে হেৰি কৰে। এ একো চাকি তাকি ধুব ছুপ নজ, জ্বলাই একো লেতেৰাও নহয় একদম শান্ত চবেই বহি পেলাই একান্ত মানে মানে ভগৱানক ধ্যান কৰি থাকে আৰু, নিজৰ নিজৰ যাৰ যাৰ যি মানে ভগৱান আৰু এনেই সে, এইটো বাহাই ধৰ্মৰ টেম্পুল হয় এইটো লটাচ টেম্পুল বুলি কয় যে, এনাম, দেখিবলৈ মানে মন্দিৰটো মানে পুৰা লতা মানে পদুম ফুলৰ নিচিনা মানে।
অ ফটোত দেখিছো ধুনীয়া লাগে একদম পদুম ফুলৰ মানে,
অ ডাঙৰ যেন এপাহ পদুম ফুল ফুলি আছে অ, আকৌ বাহিৰৰ পৰিৱেশ টো ধুনীয়া ফুলনি চলনি। উম উম খুব মানে শান্ত পৰিৱেশ তোমাৰ একদম, চবেই একান্ত মনেমনে বহি থাকে চুপ চাপ বহি থাকিব লাগে আৰু তাত ভগৱানৰ ধ্যান কৰি। একো কৰিব নালাগে মানে। আমি যেনেকে মন্দিৰত গ'লে চাকি তাকি জ্বলাওঁ সেৱা কৰো কিবা কৰো। হুলস্থস্থুল হৈ থাকে ন কোনোবাই এই, তাতকতো একদম ঠাণ্ডা সঁচাকৈ যেন মানে একদম, ভিতৰখন সোমালে ইমান ধুনীয়া মানে পৰিৱেশটো ভাল লাগে।
উম, উম, বুজিছো ভাল লাগে তেনেকুৱা হ'লে।
উম, ঠাইবিলাক মানে এইবিলাক ফুৰি আহিলে মানে মনবোৰ ভাল লাগে। এনেই সেইফালে ৰাজস্থান জয়পুৰ সেইফালে যোৱা নাই মই দেলহি গৈছোঁ। তাৰপিছত চেন্নাই গৈছোঁ আৰু হেৰি কলকাতা দীঘা সেইখিনি গৈছোঁ।
অ', এনে মানে ইয়াতে এ আমি যত গৈছিলো ৰাজছ, তাৰ সংস্কৃতিটো মানে বহুত কালাৰফুল হয়। আৰু মানে মানুহৰ পোচাক, সংগীত নৃত্য সকলো মানে চব ৰঙীন হয়। ভাল লাগে দেখিবলে গোটেই মানে ৰঙীন আৰু চবফালে মানে এইবিলাক, অ', মানে এইবিলাক অ', কাপ কাপোৰই হওক, বা মানে এইবিলাক ঘৰ চৰ বিলাকে হ'ল চব মানে ৰংগীন আৰু বিভিন্ন ৰঙৰ মানে আৰু।
অ', অ', অ'। তাকে।
উম।
যাব লাগিব কেতিয়াবা তাৰ সিহঁতে সেই পাগুৰি এটা মাৰি থাকে চাগে ন'। অ', এনেই ডেইলি বাৰু টিভিয়ে চিভিয়ে বা ভিডিঅ' বিলাকত দেখিছো। বহুত মানে কালাৰ বহুত থাকে তাহাঁতৰ ড্ৰেছ বিলাকত চ'ব কালাৰে
অ', উম, বহুত ৰঙীন হয়।
উম, উম।
তুমি আৰু হেৰি এ দেলহি মানে হেৰি তোমালোকে কিমান দিনৰ কাৰণে গৈছিলা?
আমি এসপ্তাহ মান আছিলো অহা যোৱা মিলি ট্ৰেইনত গৈছিলোতো। ৰাজধানী এক্সপ্ৰেছত তাৰপিছতে ট্ৰেইনত গৈ তাত আমি অহা যোৱা মিলি এসপ্তাহ হ'ল আৰু তিনি চাৰিদিন থাকিলোঁ তাত।
তাততো ট্ৰেইনতেতো এনেকে তিনদিন মান লাগিছিলে চাগে ন এনে কিমান দিন লাগে?
উম, তিনদিন লগা নাই দু মানে দুদিন দুৰাতি লাগিছিল নেকি, মানে বহুত দিন হ'ল যে হেৰি আমি গুৱাহাটীলৈকে ৰাতি উঠিছোঁ গোৱা ৰাতিপুৱা অ', দুৰাতি আৰু এদিন লাগে মানে ৰাতিপুৱা পালোগৈ আৰু। এটা দিন আৰু দুটা ৰাতি মানে আমি তিনিচুকীয়াৰ পৰা উঠিছিলো ৰাতি। তাৰপিছত আৰু এটা ৰাতি হৈছে তাৰ পিছদিনা ৰাতিপুৱাই আমি পালো গৈ, মানে দুৰাতি আৰু এটা দিন আৰু দুটা ৰাতি লাগিছে আৰু।
ট্ৰেইনত গ'লে যে এটাই হেৰি ন মানে যেতিয়া এনেকে বহুত দিন হয় ট্ৰেইনত মান তেনেকুৱা দুদিনে হওক বা এদিনে হওক। মানে এনেকে গাটো লৰি থাকে নামাৰ পিছত বহুত সময়লৈকে।
অ', অ', নামাৰ পাছত মানে গাটো যেন লৰি আছে তেনেকুৱা যেন লাগে মানে। ট্ৰেইনত যোৱা নিচিনাই হৈ থাকে মানে গাটো।
অকমান দিগদাৰো লাগে কিন্তু এই ফ্লাইটত গ'লে মানে প্লেনত ক'লে তেনেকুৱা সেই অনুভৱটো নহয়।
নহয় বহুত দূৰ গ'লে হ'ব প্লেনতো। ইয়াত আমি যদি এতিয়া আমি এতিয়া ধৰা এঘন্টা দুঘন্টাতে যাওঁ ন ইয়াত। তে মানে এ ভাৰতৰ ভিতৰতহে গৈছোঁ। বিদেশলৈ গ'লে যেতিয়া তোমাৰ বহুত হেৰি লাগে যে ধৰা দুদিন অ' তেনেকে লাগি গ'লে মানে তেতিয়া সেই কিবা জেটলেগ হয় বুলি কয় মানে পঢ়ি পঢ়িবলৈ পাইছোঁ আৰু। সেইটো সেই ফ্লাইট টত গ'লে মানে যেনেকুৱা লাগি থাকে যে গাটো আৰু বেলেগ দেশত গ'লে ধৰা তোপ পনি মানে সময়টো খেলি মেলি হয় ন আমাৰ ইয়াত যেতিয়া দিন হয় তাতে ৰাতি হয়। আমেৰিকা চামেৰিকা, তেতিয়া সেই মানুহবিলাক কৰ মানে সেইটোৰ লগত এডজাষ্ট হ হ'বলৈ অকনমান হেৰি লাগে যে সেইটোকে জেটলেগ বুলি কয় মানে। এতিয়া আমি এতিয়া ফ্লাইটত ধৰা মানে তুমি চাগে কিমান কিমান দেৰিলৈকে মানে ফ্লাইটত উম হেৰি ট্ৰেভেল কৰোঁতে মানে ভ্ৰমণ কৰোঁতে হেৰি কিমান সময়লৈকে কৰিছা মানে বেছি।
তিনি ঘন্টা মানে আঢ়ৈ ঘন্টাতকে অলপ বেছি হৈছিলে আৰু মানে তিনি ঘন্টা ওচৰত। পাইছিলেগে আৰু সেই তেতিয়া মই একো অনুভৱ
নাই সিমান খিনিত একো নালাগে তোমাৰ ধৰা ৰাতি, ৰাতি দিন তেনেকুৱা হৈ যায় যদি ধৰা। সাত ঘন্টা, আঠ ঘন্টা, দছ ঘন্টা তেনেকুৱা লাগিলে মানে তেতিয়াহে মানে হেৰি হয় মানে। এনেই হেৰিত নহয় সেইকন সময়ত একো গম পোৱা নাযায় মানে। আৰু আমি ট্ৰেইনত গ'লে, ট্ৰেইনটো তুমি ধৰা অ'। ট্ৰেইনত অ' ট্ৰেইনটো যদি তুমি তেনেকে এঘন্টা দুঘণ্টা কাৰণে যোৱা ট্ৰেইন, ট্ৰেইনটো নহয়। ট্ৰেইনত গৈছা চাগে একেবাৰে ৰাতি দিন তেনেকে গৈ থকা হৈছে ন।
উম, উম সেত
হৈছে, এতিয়া ধৰা আমি যদি ওচৰলৈকে যদি ইনটাৰচিটি এইবিলাকত ট্ৰেইনবিলাকত যে যাওঁ ধৰা ডিব্ৰুগড়ৰ পৰা বোলে গুৱাহাটী আহিলোঁ। তেতিয়া ইমান নহয়, মানে হ'ব ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলে হ'ব কাৰণ অকমান দে টাইম লাগেটো, কিন্তু হ'লেও মানে সিমান বেছি নহয় ৰা দিন যাওঁতে যিমানটো হয় মানে। এ সেইটোৱে মানে এনেও ওচৰলে গ'লে ইমান নহয়। এনেইটো তোমাৰ গাড়ীত গ'লেও দেখোন বহুত, দীঘলবোৰ গ'লে মানে হেৰি লাগি থাকে। অশান্তি এটা লাগি থাকে। হেল্ল'।